অ' কি কৰিছ?
আছো এনে অকমান বিচনাত বাগৰিছো।
উ বিছনাখনত যে কেনেকুৱা লাগে অ ইমান গৰম হৈ থাকে।
একেবাৰে অ'। বিছনাখনো গৰম। বৰ কষ্ট পোৱা নিচিনা হৈছে দে এইকেইদিন।
তিন দিন নে চাৰিদিন হৈছে ন?
চাৰিদিন চাৰিদিন আজিৰ সৈতে চাৰিদিন।
আৰু যে জুলাই মাহতো আছে মানে জুলাই মাহটো এটা হোৱাৰ দে তাৰ পাছত আকৌ আগষ্টতো আছে জুলাই আধা আছে।
আধা নো ক'ত আৰু গোটেই মাহটোৱে আৰু।
আহ আজি পাঁচ তাৰিখ হৈছেহে উম মাহটোয়ে আছে।
মানে বৰ বিকট ৰপ ধৰিছে আৰু দেই।
সঁচাকে দেই একদম মানে ইমান ৰ গোটেই মবাইল চবাইলো ইমান গৰম উঠি থাকে। কাণখনত লাগিলে যে কাণখন লগতে ঘামি আহে।
অ' উঠকে চ - চাৰ্জ দিলেও গৰম উঠে।
মই চাৰ্জটো নিদিওঁৱে, মোক ভয় লাগে চাৰ্জ দিবলে।
অ বহুত মোবাইল ফুটিছে বুলিও এনে নিউজত দেখি
উম দেখিছো উম সেই সঁচাই চাগে ফেনগিখন ল'বল মোৰ যে ফেন খন চলি থাকিলে মই উপৰলে চাই থাকো হা গৰম উঠিছে নেকি ফেনখন বুলো এইটো চিন্তা হৈ থাকে ইমান গৰম
অ একে জুইতটো বুলে হেৰী হৈ বোলে বোলে তলত হৰি পৰিলে বোলে টুৰা টুকুৰিকে কেনেকুৱা লাগিব ন
বোলে ভয় ভয়কে ফেনকেইখনলে চাই থাকো ৰাতিও ৰাতিও ভয় লাগি থাকে
থেইত একো নহয়
একো নহয় গম পাইছো কিন্তু আমাৰ মানে এবাৰ হৈছিলে যে তেনেকুৱা সেইটো কাৰণে ভয় লাগে
হৈছিল নেকি
অ এবাৰ বৰ্ডত হৈছিলে মানে বৰ্ডত জ্বলি গৈছিলে সেই তেতিয়াৰ পৰা মোৰ এতিয়ালেকে ভয় লাগি থাকে
অহ অহ কাপোৰ যে বাহিৰত অতি বেছি আধা ঘন্টা
উম
মই এঘাৰটা চাৰে দশটামান বজাত মেলিছিলো নেকি
উম
তাৰপিছত আকৌ ভাত পানী কেইটা বনাই থাকোতে লৈ আহিলোগে চাই আহিলোগে আকৌ নহলে বান্দৰে আকৌ আমনি কৰে যে
কেইটা চকুৰ ধৈৰ্য নথাকে এ ৰ'দত
আমাজে ভাৱ তই
উম
তেনেকুৱা তাৰপিছত আৰু চৰতখন কিমান গৰম উঠি থাকে হয়
উম
ইফালেও কঠীয়া সিফালেও কঠিয়া কঠিয়া খাবলে বান্দৰ আহি থাকে
কিয় কঠিয়া খাই নেকি?
উঅ উঘলি তলৰ গুটি কেইটা চুপি চুপি খাই
ধান খিনি
অ',
সেইকেইটা ধানকে আনো।
বহুত ফটোৱা আৰু মানে কি অনিষ্ট কৰো বুলিয়ে কৰে অ',
উম কৰে।
অ', সেই মানে অইন জেগাৰ বান্দৰ খিনিও বেলেগ আমাৰ এইখিনি বান্দৰকেট টা বেলেগ, অত্যাচাৰ কৰে অ', কাপোৰ চাপোৰ লৈ গ'ল
অ', তেনেকুৱাই চাগে ভাবি লৈছে।
আমাৰ ইয়াতো আহে কিন্তু একো নকৰে।
বান্দৰে সেয়া, কিমান কাপোৰ কানি নি নষ্ট কৰিছে। কিমান কাপোৰ লৈ গ'ল?
কিমান কষ্ট কৰি বা কাপোৰ ধুব লগীয়া হয় বহুত অত্যাচাৰ, বাৰু ঠিক আছে খোৱা বস্তু বাও খাইছে হয়, কিন্তু ওপৰত মেলি থোৱা কাপোৰখিনিয়ো সিহঁতক একো অসুবিধা নকৰে।
অ',
অ', সেইখিনিও টানি আজুৰি অ', টানি আজুৰি তাৰমানে একে খচি খেদিলি তাৰ ওপৰতে জ তাৰপিছত আকৌ পুখুৰীতো আছে যে, বাঁহ খিনিলে যাব বাঁহ খিনিত গৈ পুখুৰীটোত জঁপিয়াব আকৌ উঠি আহিব। মানে চাই থাকিলে এখন কাহিনী আউ ধৰি লোৱা এটা খেদি আহে আকৌ হাতত যদি একো নহয়, তোক সেই মানে যাম নি কি এনেকুৱা টাইপ কৰি দেখুৱাই মানে এনেকে দিব তাৰমানে ভয় খুৱাই যামনে? অ', যামনে, এনেকুৱা তাৰ মানে উম।
আমাৰ এইকেইটাখন তেনেকুৱা নহয় আমাৰ ইয়াতো ওলাই বেছি নোলাই। ওলাই কেতিয়া ওলাই দুটা তিনিটা তেনেকে ওলাই কিন্তু একো ন কৰে, এ একো নকৰে নহয় মোক এদিন লগাইছিলে নহয়। মোৰ এদিন খেদি আহিলে, মাহত নাছিলে। নহয়, সি নিজেই মই মানে খেদিব গৈছিলো মোকে উল্টাই খেদি আহিলে। এতিয়া কৈছে কৈ লৈ একদম আহিছে দৌৰি আহিলেই নহয়, মানে পলাবলে পাত্তা নাপালো ঘৰতে সোমাই দৰ্জাখন মাৰি দিছো চিঞৰিছো তাৰ পাছতে সে সি আহি তে আহি পেলাই, খেদিছে পাছত।
ত' তহঁতৰ আকৌ দৰ্জাখন মাৰি দিলেও আকৌ হেৰি নহয় সেইফালেদি আহিব পাৰে নহয়।
অ', শুকুৱাই দি।
ওপৰেদি। উম আমাৰ বাৰ দৰ্জাৰ চজাৰ মাৰি দিলে আমি চছেফটি হয়, কিন্তু তহঁতৰ আকৌ ফালেদি সোমাব পাই নহয় দৰ্জাখন মাৰি দিলেও।
উম, আমাৰ সে দালি দাইল দাইল চাউল চব এনেকে বিছনাৰ তলত সোমাই সোমাই থৈ দিওঁ তেতিয়া, আকৌ ভাতৰ চব দাঙি লৈ যায় ভাত
লৈ যায় লৈ যায় উম, আমাৰ ফিজ পৰ্যন্ত খুলিছ
উম।
ভাবিছা কিমান তেতিয়াহলে অ', কিমান সিহঁত তেতিয়াহ'লে হেৰি হ'ব লাগিব। অ', মানুহৰ জ্ঞানো থাকে বহুত খিনি।
অ', মানুহে সিহঁত।
উম সেইয়াই, সেইটো বস্তু মানে, সাংঘাতিক ডেইঞ্জাৰ অ',
উম পোৱালিও আছে।
পোৱালি লৈ আহে, কোচত বুকুতে।
অঁ।
এটা বুকুত ল'ব, এটা পিঠিত উঠিব, ওকনি চাব।
ক কৰিব অ, এনেই খেপিয়াই থাকে গাটো ঘৰত
অঁ পোৱালি কেইটাই আৰু।
পোৱালি কেইটাকেনে এনেই মাৰি পিটিকি থাকিব।
সেইটো ওকণি কপা হয় মানে।
জানো কবা ওকনি হয় ভগ
অঁ মানুহ ফটোৱাক কণীয়ে এনেই চিকৰা চাগে। কি ডাঠ চিকৰা সেয় মানুহে কয় আৰু কিন্তু এনে চাগে দাহ বা চিক কৰা তেনেকুৱাহে হ'ব চাগে।
পায় কিন্তু।
ক' পৰা সিহঁতৰ ওকণি থাকিব মানে মানুহে ভাবে চাগে এনেকে মানুহৰ মূৰৰ -মূৰ চাই থাকিলে মানে ওকনি চোৱা হয় যে, সেইটো কাৰণে সিহঁতকো চাকে ওকনি বুলি ভাবে।
হয়।
উম।
অঁ বান্দৰ আকৌ কণী প্ৰিয় খাদ্য আক।
টোম টোম মদো পাতিতি পিছ ওকণি আছে নে নাই? খালদি বিচোন খতে জাগাাইিল
বাচি বাচি খাব, হুলুক থুলুকে।
চৰ দিয়ে বোলে।
লৰাই দিলে চৰিয়াই হে।
উম।
কি যে বস্তু।
উম মুৰ্কিখন যে ওচৰ পৰা বহত অদ্ভুত দেখিয়ে ভয় লাগে মুৰ্কিখন। চকুকেইটা এনেকে সোমাই যোৱা যে ভিতৰলে সোমাই যোৱা।
কিন্তু মানুহৰ ৰোগ এটাও আছে।
আচ্ছা, কাবাটা ন বেছেও, আমাৰ ইয়াত। হ ত নিছ উছে। আগতে আছিলে, তৰুণ মানুহটোৰ নাম তৰুণ নে কি আছিলে মানুহটো এতিয়া ঢুকালে বহুত টো চহজ, চ পছলা ধৰি আছিলা, তপন নহয় তোৰ এ তৰুণ। তৰুণ বুলি তহতে ত চাগে পাহৰিল চ চিনি নাপাবও পাৰ। তহঁতে আলৈ নাহোতে ঢুকালে নেকি সেই মানু্হটোৰ লগত একেই দেখে।
কিন্তু গম পাও মই পচলা গুৰি বুলি।
উম। ঘৈনিয়েকজনী আছে খালী, পোৱালিটো এতিয়া অকলশৰীয়া পোৱালিটো ডাঙৰ হৈছে আৰু নেকি? ক'ৰবাত গুচি গ'ল মানুহজনি গুচি গ'ল, ক'বাল বাপেকটো ঢুকালে, পোৱালীটোহে অকলে অকলে পলে বহুত দিন। ত কলে গ'ল জানো পোৱা, বহুত সৰু আছিলে কিন্তু। যেতিয়া মাক বাপেক নাই নাপাতিছিলে, সেইটো গাৱৰ মানুহে কিবা -কিবি খাবলৈ দিয়ে। কাপোৰ কানি -দিয়ে আৰু তেনেকে আছিলে তাৰ পিছত এতিয়া ডাঙৰ হ'ল আৰু বাহিৰলৈ গুচি গ'ল চ
অ। হয় নিকি?
উম
দেহি
ফচলাবাৰীত আৰু কেছ এটাও হল নহয়
কি কেছ
এই যে সে সৰু হতৰ যে মামাক পুতেক যে তাই পেট গঙন দিলি কম কি যে
অহ
পম্পী ককাইে বিয়া পাতিছিলে ল'ৰা এটা হৈছিল নহয় তাৰ পিছতে সেই সেই মানে মামিযে একজনী আৰু।
অহ
সৰু মামিযেক এজনী মানে হেৰিলৈ গুচি গল। আৰু এটা ওচৰতটা আছিলে এই মিস্ত্ৰী কৰি ফুৰে তহঁতৰ ঘৰতো মিস্ত্ৰী কৰিব লাগিছিল। আমাৰ ইয়াতো কৰিছিলে ভাস্কৰ বুলি কয় সেইটো একো বান্দৰ নিচিনাই দেখে তাৰপিছতে সে তাৰ লগত মানে বহুত মিলি মিলিম আৰু তাৰ পিছতে সে এ বহুত বেয়া অৱস্থাত মানে ধৰা পৰিছে আও
অহ অহ
ধৰা পৰিলে চোন উম
অহ তাৰপিছত হে হেৰি গল চাগে আৰু
উহ
অহ ভাল এইবিলাক লোকৰ কথা উম
কি গৈ‌ অহ খালো
আমাৰ এই অকনমান শুইছে মই বোলো সেই অকনমান আৰাম কৰিলও বৰ দুষ্ট হৈছে অ মানে অকলে চম্ভালো একেবাৰে বহুত কথা কয় হে
দাঁত কেইটা গজিলে
দাঁত আঠাতো অ তল চাইড হ'ব চাইৰা নাকামোৰে
অহ কি কি খালে এতিয়া
ভাত খালে কণী আমলেট কৰি দিলোঁ দাইল বনালোঁ মাছ মাংস থাকিলেও তাইক আকৌ দাইলকণ লাগিবই যে
উম
খাই বৈ আৰু এচি টো লগাই দিছে বাপেক জীয়েকৰ শুই আছে
অহ
তাকে বোলো ময়ো অকনমান আৰাম কৰি লওঁ
উম বাহিৰলৈ যোৱা কথা ভাবিবই নোৱাৰি এতিয়া
নাই নাই ভাবিব নোৱাৰি মই কাপোৰ কানি চব
তো পাঁচটা বজালকে দেখি নোপোৱা হৈ থাকিলো পাঁচটা বজাৰকে যে এনেকুৱা হৈ থাকে কালি পাচঁ বজালো কালি অহ অহ ছটালেকে হয় কিন্তুই মানে কালি আচৰিত পালো দেই মোৰ ভবাই নাছিলো মই পাঁচত লেকে টকা চাই কেতিয়া তাৰপাছত কালি মানে চব ধুনীয়া আছে ইমানকে ৰদ আছে পথাৰত তাৰপিছত মবাইলটো চাইছো পাঁচাই পাছ হৈ চাৰে বাপৰে সঁচা নে মিছা সোনকালে এনো তাৰ পিছতে সঁচাছে ছটা বজালৈকে সোন মাৰ
হেৰি তাৰ মানে তই যদি চাৰিটা বজাতো যদি কবা পা ঘুৰি ফ শুই আহিবলৈ অকণমান শুই লওঁ বুলি কওঁ আৰামছে দুঘণ্টা হ'ব পাৰ দে হ'ব দে অকণমান আৰাম কৰ উম উম হ'ব দে
উম।